হেল্ল', হেল্ল'। হেল্ল'।
হেল্ল'।
অ', অ', শুনিছেনে।
অ', অ', ।
অ', আচ্ছা, কি কৰি আছে আপুনি এতিয়া।
আ মই এতিয়া গছত কিবা তলত বহি আছোঁ আৰু না বতাহ খাই আছো।
গছৰ তলত আচ্ছা গছৰত বহি আছা ন। উম আচ্ছা এনে ভাত চাত খালি।
এ খাই খাইছে আৰু না। তিনটাতে খাইছো ভাতটো এতিয়া আৰু ভাত না অ অ এতিয়া বহিয়ে আছো আৰু না।
আচ্ছা ঠিক আছে ঠিকে আছে এতিয়া কি চব্জি খালি এনে চব্জি আঞ্জা।
আ চবজিটো আমাৰ আ আলু আৰু লেচেৰা। আৰু এতে আৰু কি কয় এইটো। খামু আছিল আৰু না খামুং আঞ্জা আঞ্জাটো।
আচ্ছা আলু চব্জি খাইছিলা নেকি।
হয়।
আচ্ছা ঠিকে আছে পিছে খবৰ বাৰ্তিক কেনেকুৱা চলি আছে আপোনাৰ।
খবৰ খাতি মোৰটো মিডিয়াম আৰু না বেছি ভাল নহয় বেয়াও নহয় আৰু না। এতিয়া গৰম বতৰ আৰু না মিডিয়াম আৰু না। আপুনি ভাত খাইছা নাই।
হা।
আপুনি।
অ খালো মই মই এনেকুৱা ঠিকে আছে মোৰ। এনেই আঢ়ৈটা বজামানতে খালো মইও খাই কেনে মানে ঘৰত নেট। আঞ্জায়ে মাহৰ দালে আছিলে আৰু আলু পটল। সাজি কৰি কেনে খালো পিছত এই নেটৱৰ্ক নাপায় আমাৰ ঘৰ ফালে। পিছত নেটৱৰ্ক নাথকাৰ কাৰণে মই বোলে পথাৰৰ মাজত আহিছো মানে। তাৱাৰ মোৰ তাকেতো অকণমান প্ৰব্লেম দি থাকে আৰু ন তথাপিও মানে কথা পাতো কওক। উম প্ৰব্লেম নাই। উম লাগি যায় আৰু অলপ চলপ মোবাইল চলাবা অ অ। নালাগে ন।
নালাগে এনেই ৰাতিত লাগে কিবা ভাটিবেলাৰ লাগে।
হয় হয় মানে বিন্দাছ হয় হয়। মানে বিন্দাছ জেগা লাগে আৰু ন নেট ৱৰ্ক কাৰণে মানে যদি তুই গছ-গছনি যদি আহ গছ- গছনি যদি তাৰ মানে আগত যদি সেনেকুৱা ঠিয়া দিয়ে ত নালাগে আৰু এনে নেটৱৰ্ক নছ লে, অ মানে অ অ পথাৰত পথাৰত থাকিলে তো টেনচন নাই মানে নেটৰ্কৰ। মানে ফাইভ জি চলে আৰু ন। পিছে আপুনি এতিয়া কি পঢ়া শুনা কৰি আছে না চাকৰি কৰি আছে?
অ, মই পঢ়াতো ডিগ্ৰীটো শেক লোৰো না। এতিয়া মই ভাবছোঁ অঁ, কমপ্লিট কৰিছো এতিয়া মই ভাবছোঁ আৰু না মানে বি এ চেদ ল'ম আৰু ন এক বছৰ ড্ৰপ থাকিম আৰু প্ৰিপচন কৰিম তেতিয়াও বি দিবা পাৰিলো হয় কিন্তু পেপাৰিচন নাই আৰু না এনেই মানে প্ৰেপাৰচন নাই আৰু না আৰু ফিজটো আমাৰ এছ টিটো ছিক্স হাণ্ড্ৰেড আৰু ক'বা ক'ৰবাত এইট হাণ্ড্ৰেড দিবা লাগে। না মানে ইউনিভাৰ্চিটি লৈ ইউনিভাৰ্চিটি দিব লাগে আৰু না। ইয়াৰ কাৰণে মই এনে যাব বুলি মানে ভাবিছো আৰু না ইয়াৰ কাৰণে মই দ্ৰপ থৈছো আৰু না। মানে টু থাউজেন টোৱেন্টি চছেনত দিম এনে ভাবছো আৰু না ভাল। কে প্ৰিপাৰ্যন কৰি পেলাই আৰু জাগাও চেণ্টাৰো দূৰ। এনে আৰু কি আৰু খৰচা পাতিও আছে। আৰু মিডিল ফেমিলি আৰু টান হয় আৰু না এনে।
হয় হয় হয়। মিডিল ফেমিলিৰ কাৰণে মানে চব সুবিধা চান্স গিলা মানে গুচি যায় আৰু ন। পইচা পাতিৰ কাৰণে আপুনি কি বিয়া-চিয়া পাতিল নেকি?
আহ বিয়াটো পতা নাই আৰু ন পাতিম। মানে আৰু থাকিম আৰু না পাঁচ বছৰ ছয় বছৰ মান।
হয় হয় উম ঠিকে আছে এতিয়া বয়সটোক যদি বোৱা নাই আৰু পিছত আসকে লৈ ল'ব ন।
হয়।
আৰু এতিয়া আজিকালি মানে দেখা পাও যে সৰু সৰু-সুৰা ল'ৰা-ছোৱালী গিলা মানে সোনকালে সোনকালে বিয়া হৈ যায়।
হয় হয় এইটো সঁচা কথা।
অহাৰ আগতে মানে কিছুমান ওঠৰ বছৰ তলতো বিয়া হোৱা আছে।
হয় হয় হয় আমাৰ গাঁৱতে আছে ষোল্ল বছৰ ল'ৰা আৰু ছোৱালীটো। পোন্ধৰ বছৰে বিয়া হৈছে আৰু না এতিয়াতো আৰু পচায়ও হৈছে আৰু নাই কিন্তু ঘৰ চলাটো কেনে পিছে মই নাচো আৰু না,
নাজানো আছে আৰু দেখা পাইছো মানে এইটোতো হবইে মানে। কাৰণ তুমি চোৱা মানে বহুত কথা ক'ব পাৰো মই কিন্তু এতিয়া নকওঁ আৰু ন। মানে কাৰণ আজি কিয় এনেকুৱা চিষ্টেম আহিছে মানে যদি ইনকামটো যদি থাকে ভাল ইনকাম যদি থাকে তুমি সৰু সময়ৰ বিয়া পাতিলে একো প্ৰব্লেম নাই।
নাই।
পছাই যদি ইনকামে মেইন মানে আজিকালি এনেকুৱা হৈছে। মানে ইনকাম যদি নাই তুমি একো নাই।
হয়।
হাজিৰা কৰি কাৰণ অটমেট মানে চলি যাবাতে ইমান সহজ কথা নহয় মানে।
হয়।
তই আগ ফালে যাব নোৱাৰে পিছৰ ফালে আহিবা নোৱাৰে মানে মাজতে থাকি থাকিব থাকে। থাকি থাকিব থাকি থাকিব আৰু ন।
হয় হয়।
এনেকুৱা পৰিস্থিতি হৈ যায় মানে এতিয়া বয়সতটো কিয় হ'ব লাগে, বয়স হোৱাৰ মানে বয়স হোৱাৰ লগে মানে ই কাম বিচাৰি থাকিব লগ কিবা এটা। সেই যেতিয়া কাম বিচি পাব ভালকে ভালে এটা কাম বিচাৰি পাব বা কামাই থকা সোমাইতো যেতিয়াবা ইনকামটো হৈ যাব।
হয়।
এতিয়া আৰামছে বিয়া পাতিব পাৰিব পাৰিব সেই চিষ্টেম মানে কোৱা হৈছে আৰু ন।
হয় হয়।
এতিয়া মানে বিয়া সময় যদি নহয় বয়স যদি নহয় মানে আমি ধৰি লয় ডাইৰেক্টলি। কি সময় মানে সি ওঠৰ বছৰহে হৈছে এইটোতো কাম। বয়সতো হোৱা নাই মানে তাৰ পাৱাৰে নাই কন্ট্ৰল কৰা আৰু স শ সময়ত জানো পঢ়া শুনা সময় সেই সময়ত হয় নে নহ নাই সেইখিনি সময়ত মানে বিয়া কৰি। শংস পাতিম কেনেকুৱা।
হয়।
সেনেকা বা আমি ভাবি লৈ যায় তাৰ কাৰণে কয় আৰু যে। ইমান সৰুতে বিয়া পাতিব নালাগে অলপ বয়স হ বয়স হোৱাৰ পিছত আৰু বয়ো হোৱা মানে আৰু এইফালে ইনকাম পোৱা যায়, কিবা এটা হয় নে নহয়। তাৰ পিছত আৰামছে বিয়া পাতা, পাতব পৰা ক্ষমাতাটো হয়। হয় ন।
অ মোৰটো মাৰতো নাই বিয়া পাতি মানে। অলপমান ল'ৰা ঘিলা মানে আঠাইছ মানত পাতবা লাগে আৰু ন মানে মেচ হ'ব লাগে আৰু না যেতিয়া আডাৰেণ্ডিং।
আঠচ শাতেশ টুৱেন্টি চিক্টো,
বিলাক ছোৱালী বিলাক ক'বাত গ'লে ছোৱালী বিলাক বাইশ তেইশ মান হ'ব লাগে আৰু না। মানে ছোৱালীটো অলপমান সৰু হ'বা লাগে আৰু না। ল'ৰা ছোৱালী মানে যেনিবা ধৰি লওঁক, ছোৱালীটো বাইচ আৰু ল'ৰাটো আঠাইছ এনেকুৱা হ'লে মানে আণ্ডাৰষ্টেণ্ডিংটো হয় আৰু না মানে সমান- সমান ল'লি অলপমান মানে কাজয়া হয় আৰু না মই দেখা পাইছো আৰু না গাঁৱত। তে মানে সমান- সমান আৰু ওঠৰ বছৰত বিয়া কৰিলে কি ক'ম আৰু হয়, কি কৈছিল আপুনি।
মই ইমান মানুহ কথা নুশুনো, কিন্তু মই এটা- এটা কথাটো মানে মানে এনেকুৱা পইচা আছে, মা দেউতা কিবা এটা যদি আছে, বা ঘৰখন যদি তোমাৰ ভাল বা পইচা টকা যদি আছে, যদি ধনী ঘৰৰ যদি ল'ৰা হয়, তে বিয়া পাতিলেও একো সৰু নহয়, একো প্ৰব্লেম নহয়। প্ৰব্লেম হ'লেও মানে বাচি যায় আৰু চকুৰ নজৰ কোনেও কাই অ', কাৰণ প্ৰব্লেমটো আমাৰ কি জানানা সৰু সময়ত বিয়া পাতা কিবা পাতা এইটো প্ৰব্লেমটো কি জানা না, এই চব পইচাৰ প্ৰব্লেম তাৰ মানে সৰু সময়ত অলপ পইচা ইনকাম কৰিব নোৱাৰি মানুহ। তাৰ কাৰণে বিয়া পাতা পাতাটোৱে অপৰাধ, বিয়া পাতাটো অপৰাধ হয় তাৰমানে।
হয়- হয়।
তাৰ কাৰণে মানে বুজা যায় আৰু যে সমাজে আৰু সমাজে কাক কয় যে এনেকুৱা দেখা পায়, জুৰি সৰু ল'ৰা এতিয়া বিয়া পাতিলে মানে অভাৱত পৰি যায়, সেইবিলাক কিয় দেখা পাইছো আমি, কাৰণ ই সৰু ল'ৰাই সি ইমান কিবা ডেভলপ এ হোৱা নাই, নিজৰ ভৰিত নিজে থিয় হোৱা নাই হয় নে নাই।
হয়।
তাৰ কাৰণে সংসাৰ চাবা জানা নাই। সি যদি সৰু বয়স হ'লেও টো সি যদি মুঠতে আচি হাজাৰো যদি দৰমহা হয় ইও চলি যাব পাৰলো হয়, সেনেকুৱা চিষ্টেম মই বেলেগৰ মানুহে ইমান নুশুনো ভাই। মই মানে মই সেইখিনি কথাটোৱে জানো আৰু।
হয়- হয়।
মানে ইনকামে মেইন মানে ইনকাম থাকিলে, সৰু সময়তো বিয়া পাতিব পাৰিব। পাতিব পাৰিব সেনেকুৱা
হয়- হয়, উম। আপুনি ঠিকে কৈছে, উম, উম, হয়- হয়। আপুনি ঠিকে কৈছে, মেইন বস্তুটো ইনকাম আৰু না চৰ্চ মানে আজিৰ কালি যোনে ইনকাম আছে ইয়াৰে ৰেচপেকট পায় আৰু না যোনে ইনকাম নাই ইয়াৰ নাই আৰু না। অকনমান নাপায় আৰু না তেৰ কাৰণে ইনকামে মেইন, তেওঁৰ কাৰণে ভাৱব লাগে মেইনটো পইচা কামাৰ না, এইগিলা বিয়া চিয়া পিছত পাত পাৰে মেইনটো ইনকম চৰ্চটো লাগে না, মানে আপ উনি যে লাইফটো ভালদৰে আগ পৰ কাৰণে মানে চৰ্চটো লাগবে এ না, আজিকালিতো দাম বেছি বাঢ়ছি। এটা ঘৰ চলাৰ কাৰণে। কিমান পইচা লাগে, আজি আজিকালি কিবা কি কয় এইটো এ মাহত ত্ৰিশ হাজাৰ পালি একো নহয় নহ নহয় যাব ফিউচাৰত। মানে যি- যি দাম বাঢ়চে। মিনিমাম মানে ফিফটি ছিক্সটিমান লাগবই আৰু না ফিউচাৰত গেলে। এটা ইনকাম কিবা হয়-হয়। শুন চানে।